হেল্ল' অ
কি কৰিছ এ আছো এনেই বহি তই
মইও এনেই আছো শুই ৰিল চাই চাই
অ
চাহ খালি?
চাহ খালো
পথাৰ আজি নগলো পথাৰ আজি নগলো
কিয়
আজি বহুত গৰম বহুত ৰ'দ
অ বৰ্তমান এই এতিয়া পুৰা ৰ'দ এতিয়া ৰ'দ বহুত গৰম এই বহুত গৰম দিছে
কি কৰিবি আৰু পৰিৱেশ মানুহে দূষিত কৰিছে আৰু
উম গছ গছনিবোৰ নাইকিয়া হ'ল যে সেইকাৰণে এ পুৰা গৰম ইমান গৰম দিছে গছ গছনিবোৰ আচলতে কাটিব নালাগে বাৰু এতিয়া আকৌ বৰ্তমান গছ গছ গছ গছনিবোৰ
মানুহে গছ ৰুব লাগে এতিয়া আমাৰ কাটে বেছি
উম এই মানে এইটো কি হৈছে তোৰ যিমানে মানে দিন কালবোৰ ভাললৈ আহিছে মানে পৰিৱৰ্তন হৈছে না গাঁৱলীয়া অঞ্চলত নগৰ অঞ্চলত পৰিৱৰ্তন হৈছে যে যিমানে মানে পৰিৱৰ্তন উন্নতি পথত গৈছে সিমানে টোৰ গৰম চৰমৰ প্ৰভাৱ বোৰ বেছি আহিছে
সেইট ইমান নগৰীকৰণ উদ্যোগীকৰণ
উদ্যোগিকৰে এতিয়া তোৰ উদ্যোগ এটা বহাবলৈ তোৰ গছ গছনি কাটি তাত উদ্যোগটো বহাই কেঁচা মালটোতো গছ গছনিৰ পৰাই পায় ন প্ৰায় উদ্যোগৰ
অ এতিয়া আমাৰ ইয়াতে তোৰ ডাঙৰ পথাৰ দ গছ গছনি কাটি তোৰ ষ্টেডিয়াম বনাইছে
অ এইটো তেনেকুৱা মানে খেলপথাৰ বনাই বা কিবা কিবি বনোৱা উদ্যোগ সব এতিয়া মানে গ গৰমত বাঢ়িবই ন বহুত সমস্যা তাপ সৃষ্টি হৈছে
ঐ মানুহৰ নিজৰ ভুল
নিজৰ ভুল এতিয়া খেতি কৰিব পৰা নাই। ৰ'দত খেতিত পানী শুকাই গৈছে গাঁৱলীয়া মানুহো টৌ প্ৰধান বৰষুণ নাই বৰষুণতো কবা হ'ব গছ নাই বৰষুণ হ'ব
সেইটো জলসিঞ্চনো দিয়া নাই চৰকাৰে
হেত কথাও ক আৰু তোৰ মানে গছ গছ বছালেহে পৰিৱেশৰ এতিয়া বৰষুণৰ তাত গছ গছনি নাথাকিলে ক'ৰব ব গৰমেই হ'ব
অ এতিয়াতো জীৱ জন্তুওতো নাইকিয়া হৈছে বান্দৰ কিবা কেবি কে
এতিয়াতো গছ গছনি কাটি দিয়াৰ লগে লগে কিছুমান অ কিছুমান জীৱ নাইকিয়া হৈ গৈছে না বিলুপ্তই হৈছে আমাৰ ইয়াত এয়া বান্দৰ কো এইবোৰ নায়েই
নাইকিয়াই হৈ গৈছে আছে অ'।
নাইকিয়াই হ'ব তেনেই কম।
কালিলে বৰৌ কালিলে বৰষুণ দিয়াৰ সম্ভাৱনা এটা আছে।
বৰষুণ দিয়াৰ সম্ভাৱনাহে আছে সম্ভাৱনা এতিয়া দিয়ে নে নিদিয়ে বতৰেহে জানিবা আৰু।
সেইটোও হয়।
এতিয়া খেতি কৰিব পৰা নাই মানুহে। কিন্তু গাঁৱে গাঁৱে মানুহটোৰ প্ৰধান গাৱৰ মানুহৰ তাকেটো ইমান প্ৰায়বিলাকে চাকৰি নকৰে ন।
প্ৰায়বিলাক গাঁৱলীয়া মানুহতো জীৱিকা কৃষিয়ে এতিয়া খেতিয়েই।
উম, হয়।
খেতি কৰিব নোৱাৰি এতিয়া গাঁৱলীয়া মানুহ কেনেকৈ চলিব বহুতেৰ সমস্যা এটা হৈছে।
এনেকে ৰ'দ দি থাকিলে বাহিৰত বৰ নাযাবি।
এতিয়া তোৰ গাঁৱলীয়া মানুহে খেতি কৰিব নোৱাৰিলে কি খাব।
পানীটো বেছি খাবি গৰমত।
খাব লাগিব অ'।
বাহিৰত ওলাই নাযাবি এনেই কাম নাথাকিলে।
হয়, বাৰু। এতিয়া পথাৰ কিছুমান লোক মানুহতো পথাৰ চথাৰ যাব লগা হৈছে এইটো গম বেমাৰত পৰিছে।
গৰম হোৱাৰ লগে লগে তোৰ মাথা বিষ মাথা বিষ।
উম।
মাথা বিষ হোৱাৰ লগতো জ্বৰত পেলাই দিয়ে এইটো এইটো এই গৰমত মানে মানুহৰ মাথা বিয় হ'লে জ্বৰ জ্বৰ হ'বই।
হয়, হয়।
এই মানে এটা প্ৰদেশ মানে নে আছে মানে অ'।
এতিয়া মোৰে মোৰে এদিন পথাৰলৈ গৈ মোৰ এতিয়া
মাথা বিষ।
হেল্ল'।
মাথা বিষ।
এইটো মাথা বিষ।
উম, পৰিৱেশটোতো তোৰ যিমান মানে প্ৰদূষণ হ'বলৈ লৈছে যিমানে মানে প্ৰদূষণ আছে সিমানে দিনকাল বেয়া হৈ গৈ আছে দেই।
অ', এতিয়া বেমাৰ হৈছে মানুহৰ।
সেইকাৰণে এতিয়া প্ৰদূষণ ৰোধ কৰিবলৈ গছ গছনি ৰুব লাগিব।
এতিয়া ধৰি ল আমি খেতিত সাৰ দিলো।
অ', সাৰ দিয়া ফলত এতিয়া মাটি
তাৰ পৰা পানী হ'ব তাৰ পৰা পানী এটা আৰু বানপানী বানপানীত সাৰটো উটি যাব।
উটি যায় সৈটো সাৰত গৈ গছ গছনি
আকৌ নৈ পৰি নৈ পানীতো গোটেই বেয়া হ'লেই।
নৈ পানীটো পা এইটো পানীয়ে গৈ কিছুমান কিছুমান গছ গছনি
সেইটো বহুত বহুত মানুহে গা ধুব সেয়া পানী বহুতে খায়ও।
খাইও নদীৰ পানী কিমানতো উৎসতো সেইবিলাকে ন।
উম।
এতিয়া পৰিৱেশৰ এতিয়া
কৰিছে নহয়, চহৰবিলাকত পেট্ৰলৰ গাড়ীটো অলপ বন্ধ কৰিছে। ইলেক্ট্ৰিক গাড়ীটা ওলাই ভাল হৈছে বাৰু ভাল প্ৰদূষণটো অকণমান ৰোধ হৈছে।
ভাল হৈছে কি হ'ল কিন্তু মূল্য বৃদ্ধি, মূল্য বৃদ্ধি হৈ আছে নহয়।
হৈছে আৰু কিন্তু সেইটো পাছ নহয় পৰিৱেশ পৰি প্ৰদূষণ কথা পৰিৱেশ প্ৰদূষণটো কথা টোল ডিজেলৰ গাড়ীটো বন্ধ কৰাৰ পিছত ইলেক্ট্ৰিক গাড়ীটো যোৱাৰ মানে পৰিৱেশ হৈছে আৰু। প্ৰদূষণটো অকমান হ্ৰাস পাইছে আৰু।
এতিয়াতো পেট্ৰলতটো এতিয়া ইথানল দিছে টুৱেণ্টি পাৰ্চেণ্ট।
হয় ইথানল
এতিয়া প্ৰদূষণটো অলপ কমিব।
অ' প্ৰদূষণ কমিছে বাৰু অলপ। কি হয়।
বাকী ক'ৰবাত ওলাই গৈছনে?
ওলাই কথা।
উম।
ৰুইছোঁ। ভাল পাই তাৰপিছত আহি ঘৰত সোমাই আছোঁ। গৰমৰ গৰমত ওলাই গ'লে উম, বেমাৰ আজাৰ পৰি হৈ আহে
ঠিকেই কৰিছে, ঠিকেই কৰিছে। ঠান ঠাণ্ডা পানী খাবি, একদম ঠাণ্ডা পানী।
ঠাণ্ডা পুৰা, ঠাণ্ডা ঠাণ্ডা পানী খাই আছোঁ। যিহেতু মানে ঠাণ্ডা পানীটো গৰমত খাবই লাগে খাইয়ে থাকিব লাগেটো, তেতিয়া মানে মানুহটো অকনমান স্বাস্থ্যটো ভালে থাক কে আৰু।
হয় হয়।
আৰু তেতিয়া মানে এই গৰমটো ৰ গৰম ত' কমাবলৈ হ'লে মানুহ গছ গছনি মেইন, গছ গছনিয়ে প্ৰায় বহুত ৰুব লাগে। সেই নগৰীকৰণটো বাদ দি মানুহে গ গছ গছনি ৰোৱাটো অলপ মানে বেছি গুৰুত্ব দিব লাগে বৰ্তমান সময়ত দেই, ন'হলে তোৰ মানে আৰু
আৰু দহ পোন্ধৰ বছৰৰ পিছত মানে তই ভ্ৰমণ গছ গছনি নাথাকিলেতো গৰমত মানুহ একবাৰে মৰিব। তেনেকুৱা হ'ব ঢুকা, নিত মুখত পৰিব।
হয়। এইবাৰ, এইবাৰ মই এইবাৰ মই মোৰ বাৰীত মানে তোৰ নতুন নতুন গছৰ পুলি ৰুইছোঁ।
অ' আমাৰো ৰুইছোঁ বাৰু দেই। পাঁচদিনতহে ৰুলো তোৰ নাহৰ বিধ ৰুইছোঁ দুটা
হয়।
তাৰপিছত এনেকে আৰু মানে সৰু পৰা মানে দামী গছ নহয় ঘৰ আৰু গছ গছনি।
উম, হয়। মই তোৰ, মই তোৰ, মই নাহৰ ৰুলোঁ পাঁচটা নাহৰ পুলি। তাৰ পৰা কদম ৰুইছোঁ, মিকি ডিম ৰুইছোঁ। চেগুন ৰুইছোঁ।
চেগুনটোতো বহুত ভাল গছ বাৰু চেগুন এইকেইটা বহুত ভাল গছ তোৰ হল ভাৰত ব ভাৰততটো এইটো এটা দামী গছ আৰু মানে ভাল গছ
কাঠটো ভাল
কাঠটোও ভাল দামী গছ মানে বহুত কামত আহে! কাঠটোও কামত আহে! অ', অ' সা অ' অ কাঠৰ সা সজুঁলি তৈয়াৰ কৰিব পাৰি!
উম।
সেইজোপা গছপা মইয়ো ৰুইছোঁ! নাহৰ ৰুইছোঁ তাৰপিছত আম ৰুইছোঁ! আম মানে ফলমূল গৰমত আকৌ গৰমৰ ফল মূলহে খাব লাগে! আম এতিয়া গৰমৰ দিনত লাগে ন
হয়, হয়, হয়, হয়!
এই মানে তোৰ বিলাতী আমটো ৰুইছোঁ, মানে সৰুতেই লাগিব আমটো
হয়!
উম, সৰু, সৰু গছৰ মানে বেছি
বাকী বাঁহ গছ আছে নায় বাঁহ, বাঁহ
বাঁহ আমাৰ পিছফালে আছে! আমিতো এটা গৰ মত, বাঁহগছ
বাঁহৰ পৰা কেনে কি, কি, কি সঁজুলি বনাৱ
বাঁহৰ পৰা বহুত সঁজুলি বনাব পাৰি! বহিব পৰা মূঢ়া তাৰপিছত কুলা চাউল যে জাৰে কুলা চাউল চলা চালনি মাছ ধৰ মাছ অ' মাছ, মাছ ধৰিব পৰা তোৰ জাক
জাকৈ অ'
কৈ, আকৌ চেপা পল' এইবোৰতো ধেই বনাই আকৌ বাঁহৰ কিমান বাঁহৰ সা সঁজুলিদি তৈয়াৰ কৰিব পাৰি বাঁহ বেতে যে
পাইছে থাক ন
অ' ধুনীয়া, ধুনীয়া বাঁহৰ শৰাই তাৰপিছত ধুনা ধুনীয়া
বাঁহৰ তোৰ এইটো চোফা চেট
বাকী বাৰীত
উম, বাঁহ বেতৰ পৰা সঁজুলি তৈয়াৰ কৰা হয় আৰু তেনেকে চোফা বাহ বেতৰ চোফা চেট চব কি বাঁহ বেতৰ
আচলতে প্লাষ্টিকৰ বেতৰ
অ', বেতৰ বস্তুটো ভালেই, এতিয়া আচলতে প্লাষ্টিকৰ এইবোৰ চকী বা কিবা কিবি এইবোৰ বেন কৰি দিব লাগে!
অ', প্লাষ্টিকৰ এই চকী টকী চকী এইবোৰ এইবোৰ মানে প্ৰদূষণতটোও ৰোধ হয়!
সেইটোৱে
বস্তুটো মাটি লগত মিহলি হৈ নাযায় মানে বেয়া হোৱাৰ পিছত
অ', সেইটোৱে মাটিৰ লগত মিহলি নহয়, সেইটো মাটিত যেনেকে থাকে তেনেকেই থাকে সি মানে।
অ', এইটো যদি তই যদি এতিয়া, প্লাষ্টিকটো কমাই যদি বাঁহ-বেত তৰ সামগ্ৰীয়ে বস্তু তৈয়াৰ কৰ নহয়, তেতিয়া তোৰ মানে এ প্ৰদূষণটো খুব হ্ৰাস পোৱা-মানে অলপ পৰিমাণে হ'লেও হ্ৰাস পাব আৰু।
হয় হয়, কথাটো হয়।
উম। তেনেকুৱা মা
তেনেকুৱা আৰু কিহৰ পৰা এনেকে সামগ্ৰী বনাব পাৰি? বাঁহৰ পৰা মুখাও বনাব পাৰি নেকি মুখা?
অ' মুখা পাৰি নহয়, মুখাশিল্প থাকে। অ', বাঁহ-বেতৰ পৰা তোৰ মুখা বনাব পাৰি যে, এ ভাওনা-চাওনাত ওলোৱা। মুখা, বা সজাই-সজাই থ'ব পৰা মুখা। তেনেকুৱা মানে তোৰ বনাব পাৰি নহয়, মূৰ্তি বনাব কাঠৰ মূৰ্তি, বাঁহৰ মূৰ্তি, বাঁহ-বেত মানে, এতিয়া পূজা বিলাক যে, দূৰ্গা পূজা যে পাতে
হয়।
অসমৰ-অসমত নহয় বাৰু, প্ৰায় য'তে দুৰ্গা পূজা পাতে, তাততো প্ৰায় মূৰ্তিবিলাক বাঁহ-বেতৰ ওপৰত টো মাটিৰ প্ৰলেপেই দিয়া হয়।
বাঁহ-বেতেই প্ৰথম মানে মূৰ্তি যিটো মূৰ্তি তৈয়াৰ কৰে, প্ৰথম বাঁহ-বেতেই তৈয়াৰ কৰে, তাৰ ওপৰত মাটি, গোবৰ আদি প্ৰলেপ দিয়ে না।
হয় বাৰু, সেই যে-সেই যে মূৰ্তিটো যে বনাই যে, সেইটো লাষ্টত ক'ত-নৈত পেলাই দিয়া হয় ন, নৈত উটুৱাই দিয়া হয়?
অ', এইটো নৈত পেলাই-কিছুমানে নৈত পেলাই দিয়ে, কিছুমানে থৈও দিয়ে, নিজৰ লগত কথ থা আৰু, বিসৰ্জন দিয়া বুলি কয় নৈত। ডাঙৰ ডাঙৰ নদীত মূৰ্তি কেইটা পেলাই দিয়ে-বিসৰ্জন দিয়ে, সেইটো বস্তুৰ পৰা আকৌ প্ৰদূষণ নহ হয়, মাটি আৰু বাঁহ, এইবোৰ মাটিৰ পানীৰ লগা মিহলি যায়, এইটো বস্তু পৰা প্ৰদূষণ নহয় বাৰু।
হয়।
বাঁহ, বেত, এইবোৰ মাটিতে হোৱা বস্তু আকৌ সেইটো উটিগৈ ক'ৰবাত লাগি আহিলে তাতে বাঁহ গছৰ-বাঁহৰ পৰা বাঁহ গছৰ উৎপত্তিও কেতিয়াবা হৈ যাব পাৰে। মানে বাঁগ গছ গজি উঠে।
নাই, বাঁহ জোপাতো মৰি যায় ন, মৰা-শুকান বাঁহটোহে ব্যৱহাৰ কৰা হয়।
শুকান বাঁহ নহয়, তোৰ বাঁহটোতো প্ৰথম কাটি কেঁচা বাঁহটোত মানে যিটো কুমলীয়া বাঁহটোৱেহে সেইটো তৈয়াৰ কৰিব পাৰি।
কুমলীয়া বাঁহটোহে মানে অকমান বেকা-বেকি কৰি হেৰি কৰিব পাৰি।
উম, হয়।
তেনেকুৱা আকৌ, বেতু তেনেকুৱা। মানে সেই মূৰ্তি বস্তুটোৱে তোৰ নদীত বা মাটিত ক'ৰবাত পেলালি দিলেও মানে মাটি প্ৰদূষণ সৃষ্টি নকৰে।
অ', সেইটো হয় বাৰু।
প্লাষ্টিক বস্তু একেবাৰে মাটিত মিহলি হৈ নাযায় কিন্তু।